অ' মই বিশ্বাস হেৱা নাই। তুমি হেৰি তুমিও হেৰিও কৰিব পাৰিবা নেকি? ঐ নাজানো মানে কিবা হেৰিটা মানে আছে নেকি? তিনিটা এতিয়ালৈকে আছে। আমাৰচোন হেৰি হলে, অ' তেতিয়া আমি আৰামছে কৰিব পাৰিম ন?
তেতিয়া মানে-
যদি মানে এইটো মানে এনেকে পাৰি কৰিব বোলো। নাজানো জানো সেইটো নাজানো আনো মোৰ টো এতিয়া আকৌ তিনটা বাকী আছে, এতিয়াতো মই তোমাক কেইটা কিমানটা দিলো মানে এ হে দিলো ন' কেইটা দিলো তিনিটা নাই দিয়া জানো?
অ' এইবাৰ এইটোৰ লগত তিনিটা হৈছে, এইটোৰ লগত।
আজি ন'?
অঁ',।
অ' তিনি চিয়'ৰ নে?
অঁ', অঁ' ছিয়'ৰ।
অঁ', তেতিয়া চাগে আৰু দুইটা থাকিব নেকি?
অঁ'
এইটোৰ লগত তিনিটা ন'? আগত এটা চাৰিটা তেতিয়াহলে আৰু এবাৰ অ' আৰু চাম হা আৰু দুবাৰ ট্ৰাই কৰি চাম।
অঁ', অঁ'
অ যদি মানে হেৰি হয়তো মজাই হৈ গ'ল মানে ভালে লাগিব মানে
কি তু বেলেগ
অ মানে বেলেগৰ ওপৰত আৰু ডিপেণ্ডেণ্ট হ'ব নালাগে ন
সেইটোৱে মোৰতো কথা পাতিব মন নাছিলে
অ
বেলেগৰ লগত মানে
একো নাই একো নাই বাদ দিয়া বাৰু সেইবিলাক
অঁ
হেৰি কৰিব চুৰিব নোযোৱা নেকি ক'তো?
ফুৰিব মানো কালি অহা কালি হেৰি কামাখ্যা মন্দিৰ যাম চাগে বাহঁতৰ লগত।
কামাখ্যা মন্দিৰতো ফুৰিব বুলি নকয় নহয়। সেইটো পূজা পূজা দিব যাম বুলিহে কৈ। কামাখ্যা মন্দিৰ কোনে ফুৰিব যায় হ
বিলাকৰ লগত যাম যদি নাজানো আৰু
কমাখ্যা মন্দিৰ
একো প্লেন তেনেকেতো নাই এতিয়াতো খালী অলপ হেৰি মানে পি জিৰ কাৰণে শ্বপিং কৰিব লাগে এইখিনিয়ে তাৰপিছত ক্লাছ ষ্টাৰ্টেই হৈ যাব কাপোৰ চাপোৰ কিনিব আছে বাৰু একো কিনাই হোৱা নাই এতিয়ালৈত মই অকল হেৰি কিনি ঠৈছো কি কয় এই গাৰু চাৰু গাদী চাদি সেইবিলাক তাৰছ বাকীবিলাক কেতিয়াবা কৰোঁ অনলাইনতে দিওঁ নেকি ভাবিছোঁ
অ নহ'লে হেৰিত গুচি যাওক ফেঞ্চিত গুচি যাওক ফেঞ্চিত অ ফেনডিত গ'লে আৰু উ অপচন বহুত পাবা তাত
অঁ সেইটো হয় আৰু ফেঞ্চি ওচৰটো নাজলে থাকিলে বাৰু যাব পাৰিম মই
উ অ কিমাননো দূৰ আৰামছে যাব পাৰা এতিয়া দহ টকা ল'ব ভাল বাছ ভাড়াত চৰি বিছ টকা ল'ব বাছ ভাড়া আৰামচো গুচি যোৱা আহাতে হেৰি লৈ ল'ব পাৰিবা কেব লৈ বস্তু ওজন বেছি হ'ব ন অ কেব লোলা আৰামছে গোটেই বস্তু উঠাই মেলি আহি য ডাইৰেক্ট এ ইমান আজিকালি ইমান চিন্তা কৰিব নালাগে আৰু আজিকালি চব বস্তু অকলেই পাৰে
অঁ আজিকালি এইবোৰো সি কি কয় এই কি কয় টম টম যে ব্লু কালাৰো জে ৱেগো নে কি কয় সেইটো হেৰি হৈ গৈছে নহয় উবাৰ টাইপ কাম কৰে
অ সেই গ্ৰীণখন
অ গ্ৰীন হ ব্লু
ব্লু অ ব্লু ব্লু ব্লু ক্লাৰ
যে অঁ
টমটম নহয়, এখনতো হেৰি তোমাৰ অ ব্লু এখন হেৰি ওলাইছো অত- অট ৰিস্কা।
অঁ অঁ অঁ সেইখন।
ৰিক্সা আছে তোমাৰ অটো ৰিক্সাখন সেইখন স্পীড যায় সেইখন ভাল।
সেইখন ভাল। এই মইতো দেখিছো সেইটোৰ লগত -
উম।
পালো।
শেষ।
অ। আৰে এইটো ডিম্পু বডৰুৱাই মানে চেলেঞ্জ দিছিলে সেইটোত লগত শ্বিলং যোৱা তাৰ পিছত গৈছেও। সোণাপুৰৰ পৰা তাৰপিছত মানে ঠেলি ঠেলি নিব পাইছে জেগা।
উম, ডিম্পু বৰুৱা কোন হয়?
হা?
ডিম্পু বৰুৱা কোন হয়?
এই ভ্লগাৰজন ভ্লগ যে কৰে অসমীয়া, অঁ। ত তাতে দেখিছিলো, নাই নাই নহয় মোৰ লগৰ নাই। কণ্টেণ্ট অ আছে আছে আছে।
আহ, আচ্ছা।
তুমি কেতিয়াও ভাবিছানে এনেকুৱা হেৰি ভিডিঅ' বনাবৰ কাৰণে?
নাই আজিলৈকে ভাবা নাই। মই - মই এইটো একচুৱেলি মোৰ মাথাতে নাহিলে নাহিলেই এই বস্তুটো মানে। ভিডিঅ' কৰিম কিবা কৰিম আৰু কিবা মানে বস্তুটো - হেৰি নহয় সৰুৰ পৰাই মানে - এনেকুৱা নহয় আৰু মই এটা পিছত বস্তু ষ্টাডি কৰি মানে পালো -
অঁ।
মানুহে আচলতে আহ তুমি এটা বস্তু নটিচ কৰিবা। আহ - মই ব্লগিং কৰো ঠিক আছে মই ব্লগিং কৰিলে - অ মই ৰাতিপুৱা উঠো তাৰপিছতে মই কি কৰো, মই - ব্ৰাছ কৰো মই তাৰপিছত ফেমিলিৰ লগত কথা পাতো ঘৰৰ মানুহৰ লগত কথা পাতো মা দেউতাক - হেৰি কৰো মানে মই যদি কলেজত পঢ়ো কলেজ যাওঁ। কলেজত গৈ মই প্ৰফেচাৰৰ লগত হেৰি কৰোঁ কথা পাতোঁ। ক্লাছ কৰো সেইবিলাক মই গোটেই ৰেকৰ্ড কৰি মেলি আহি - আকৌ ভাত খাওঁ শুও মানে যি যি নকৰো মানে তুমি মোক - কিয় চাই আছা মানে -
অঁ সেইটো হয়।
ছেম বস্তুটো তুমিও কৰি আছা কিন্তু!
অ।
হয়নে?
অঁ।
যিটো কাম মানে তুমি আছা সিও কৰিছা কিন্তু তুমি আকৌ তাক চাই আছা মানে।
অঁ।
হা, হেঁ।
সৌৰভ যোশী সবে চাই নহয়।
অঁ।
চিনি পোৱা নে দেখিছা সৌৰভ যোশী?
নাই নাপাওঁ। মই নাচাওঁওৱে কাকো মানে মই ডগিং বস্তু বস্তুটো জানো- সেইকাৰণে মই মন নাযায় মানে চাব।
অঁ অ'
আৰু মানে কোনোবা যদি মানে অঁ কিবা মানে- দৰকাৰী বস্তু দেখাই আছে।
অঁ'
ইনফৰৰ্মেটিভ মই তেতিয়া চাম মই। ইমান প্ৰবলেম নাই, অঁ অঁ' দেইলী লাইফত- মোৰ মানুহৰ ডেইলি লাইফত অলপো ইন্টাৰেষ্ট নাই।
অঁ'
কাৰণ মই যিটো কৰি আছো তুমিও কৰি আছা ন মই আকৌ তোমাক কিয় চাম মানে? ভাত খাব চাব ইচ্ছা নাই মানে মোৰ বেলেগৰ।
অঁ আজিকালি আকৌ শ্বৰ্টছ আৰু ইনষ্টাগ্ৰামত সেয়া মিনি ভ্লগিং- টো আহিছে নহয়, চুটি চুটি কৰে।
অঁ অঁ মই আকৌ হেৰিত অকমান ইণ্টাৰেষ্টেড বাৰু, এইবিলাক- খানা চানা বিলাক বনাই যে- ফুড ব্লগ বনাই যে, ফুড ব্লগিং কয় নেকি? ফুড ব্লগিং বুলি নহয়, আচলতে মানে- সৰুতো মানে এইবিলাক, এই কিবা কিটচেন ৰিলেটেড এনেকা এটা- টিভি শ্ব'য়েই আছিল দেই। সেইটো পাহৰিলো নামটো মই কিন্তু তাত মানে কি হয় পুৰা খা- ইণ্ডিয়ানো আছিলে বাহিৰৰো আছিলে।
অঁ, অঁ, বাহিৰৰটো মাষ্টাৰ চেফ জানো? অ' মাষ্টাৰেফটো ইণ্ডিয়াতো আছিল বাৰু।
হয়, মাষ্টাৰ চেফত তোমাৰ খানা বনোৱা পদ্ধতিটো নেদেখায়।
অঁ'
কেনেকে বনে কি নো মানে? কিন্তু ইয়াত মানে বনাই বনাই দেখাইছিলে মানে যে- অ', তোমাক জানা সঞ্জীৱ কাপুৰ বুলি এজন আছে না, সঞ্জীৱ- কাপুৰ চেফ, অঁ, অঁ, মাছ- টাৰ চেফৰ হেৰিত এজ এ মানে, ফেকেন হেৰি ফেকাল্টি বোলে। কি হয়? জাজ হিচাপে আহ, জাজ হিচাপে আহিছিল নহয়।
অঁ'
শ্ব' জজ, না হোষ্টে কৰিছিল নে কিবা তেনেকুৱা মানে শ্ব'টো।
ফিদৰ ভিদিঅ' বিল-
উম, উম, উম' ত' সঞ্জীৱ কাপুৰৰ কিবা এটা- টিভিত মানে প্ৰগ্ৰাম আহিছিলে, সঞ্জীৱ কাপুৰে য'ত মানে- পোলাও কেনেকে বনাব লাগে, বিৰিয়ানী কেনেকে বনাব লাগে? ত' মানে মেক্সিমাম এনেকে বহুত খানা দেখাই মানে, ইণ্ডিয়ান খানাই হয়। তেনেকে দেখাই মানে। অও। সেইবিলাক চাই থাকি মানে অকমান ভাল লাগিছিল মানে, উম'মোৰো মানে মন যায় আৰু না। এ এ হেৰিত। কিন্তু মই ইমানো তেতিয়া ইমান গুৰুত্ব নাই দিয়া, তাৰপিছত এই তোমাৰ কি হ'ল লকডাউনত- লকডাউনতটো মানে- এতিয়া এনেকুৱা জেগাত আছিলো মানে, ফচি আছিলো মানে তাত। চব হেৰিতেই, গুৱাহাটীতেই আছিলো।
অ', অ'।
অ', কিন্তু মানে চিটুৱেশ্যনটো এনেকুৱা হ'ল, কি তুমি চব বস্তু আগতেই দিপেন্দেন্ত হওঁক মানে ৰেষ্টুৰেণ্ট গুচি যা খাবৰ কাৰণে কিবা মন লাগিলে, ৰ অপচন বহুত আছিল ন, বা তোমাৰ জমেট'ৰ পৰা, চুইগিৰ পৰা, ধেৰ আৰু অপচন আছিলে। এতিয়া কি হ'ল মানে উপায় নাই, তুমি বনাব নাজানা একো মানে ভাল কিবা খাব মন হ'ল, তুমি বনাব শিকিবই লাগিব মানে। ত' সেই সেনেকেই মানে এইবোৰ চোৱা ষ্টাৰ্ট দিলো মানে, তেতিয়া মই অকমান হেৰি হ'লো।
ইণ্টাৰেষ্ট
চাই মানে ইণ্টাৰেষ্টেড হ'লো, সেইটো এডিক্ট নহয়, মানে শিকাৰ কাৰণে মানে।
উম।
এতিয়া মই মানে ৰেচিপিটো চাওঁ, সেনেকে চাওঁ তাৰপিছতে এইটো ট্ৰাই কৰো, বনাবৰ কাৰণে।
উম।
তেনেকুৱা, হুম।
মই কিন্তু মানে কুকিঙত সঁচাকৈ ক'ব গ'লে, ইমান তেনেকৈ ইণ্টাৰেষ্টেড নহয় মানে। বনাব লগাতো বনাওঁ বাৰু চিম্পলকৈ, কিন্তু ইমান তেনেকে মানে নতুন নতুন ৰেচিপি ট্ৰাই কৰি ইমান তেনেকে আৰু নহয় আৰু।
অ'।
বেছিকখিনি বনাওঁ ভাত, আঞ্জা, মাংস, দালি সেইবোৰ। সেনেকুৱা আৰু।
উম, ইমান খিনিতো জানিবই লাগিব।
অ' সেইটোয়ে বেছিক খিনি আৰু নিজৰ চাৰভাইভেল খি
অ', অ', মানে তুমি মানে স্পেচিয়েল ৰেচিপি নাই ট্ৰাই কৰা মানে?
এই এনেকুৱা পাৰো মানে মিল্কশ্বেক কিবা কিবি গাজাৰ কা হালৱা কেক ট্ৰাই কৰিছোঁ মই।
উম।
সে সেইবোৰ জানো, বাকীতো তেনেকে নাই।
বনাবাচোন এবাৰ, হা হা, মই গ'লে।
হ'ব দিয়া আহিলে বনাম দিয়া মই কি বনাম।
কোনোবা একদম মানে এইবাৰতো মই এইটো গ'ম পাই গ'লো এইবাৰতো যামেই। কেক খাবই যাম মই এইবাৰ।
থাকিবও লাগিব মইতো নাথাকিম ন'।
আৰে তোমাক মই উঠাই লৈ আনিম তাৰ পৰা।
উম, মই কিন্তু চাগে মই যাম মই উইকেণ্ডত ঘৰত যামেই।
উম।
মানে ছে ছেটাৰডে ছেটাৰডে বোলে বন্ধ থাকে মই গ'ম পোৱা নাছিলোঁ।
অ'।
শনিবাৰে বোলে বন্ধ থাকে ত' চাগে ফ্ৰাইডে এনেকুৱা যাম।
তোমাক ছেটাৰডে উঠাম ঘৰত লৈ যাম কেক বনাবা খাম দেগে এনেকে আকৌ চানডে ড্ৰপ কৰি দিম।
মই কি বা কেক বনাব ইমান বেকাৰ কেক বনাইছিলোঁ।
অ', অ'।
প্ৰথমবাৰ যেতিয়া বনাইছোঁ তেতিয়াতো ফুলাই নাছিল একদম পিঠা চেপটা হৈ আছিল।
উম, হয় আৰু, মই ইমান হে হেৰি নাই আইডিয়া নাই কেক চেকৰ মানে মোকতো মানে অলপ কিবা অলপমান ফ্লাফি অলপমান ক্ৰিমি ক্ৰিমি কিবা মানে খুৱাই দিলেও মই ভালে হয় কাৰণ মই ইমান আইডিয়াও নাই এইটো কেক মানে কিছুমানে জাজ কৰিব কৰে বোলে এইটো কেক ভাল এইটো কেক মোক ইয়াত হেৰি হৈছে আই ছিং। মই এইবিলাক ডিফাৰেনছো গ'ম নাপাওঁ মানে কি আইচং কি কম আছে কি বেছি আছে।
আইচিংটো। পৰ্ড এইটো ক্ৰীমৰ লেয়াৰটো কয়।
গ'ম পাইছো অ', অ', পিছত গ'ম পালো এইবিলাক ন' আগত মানে সেই তোমাৰ আন্দা থকা। অ' কেকে খাইছিলো আৰু সেইটো এই ব্ৰাউন কালাৰৰ।
অ', অ'।
অ' সেইটো মানে দহ টকা তেনেকুৱা দোকান বিলাকত পাই যে পিচ।
অ', অ', অ', অ', পাই।
সেইটো মানে চাহেদি খাওঁ অ' বেকাৰীত কি সৰু সৰু চাহ দোকান বিলাকতো পায় গাঁৱে চাঁৱতো বহুত পাই মানে এনেকা পলিথিনত মানে তোমাৰ ওলোমাই থৈ দিয়ে ন'। গজা, কেক সেই কেক খোৱা এইবিলাক কেক দেখিয়ে পোৱা নাই। এইটো যে কেক যেই ন'। মানে পাইছো পিছত মানে।
অ', অ', অ'।
মুঠছতে গ'ম পালোঁ কি মানে কেকওৰো মানে বিভিন্ন নাম মানে একদম।
অ' সেই হয় বহুত টাইপছ।
অ, টাইপছ মানে, মানে মোৰ লগৰ
লো। মই সৰুতে হেৰি চাইছিলোঁ টি এল চিত কেকৰ মানে শ্ব' আহিছিলে। মই বহুত টি এল চি চাইছিলো তে তেতিয়া মানে বহুত কেক, চেক বনাই এইটো চেনেলতটোত তেতিয়া মানে বহুত মোৰ এইবোৰ ভাল লাগে। কিন্তু মই নিজে কেতিয়া নবনাওঁ চাই ভাল লাগে।
চেনেলটো ভাল লাগিছিলে দেই কিন্তু টি এল চি। অ উম, আছে কি নাই সেইটো চেনেলটো জানো টিভি চোৱা নহয়, নহয় আজিকালি।
ব কিন্তু আগৰ শ্ব'বিলাকতো নাই আৰু চাগে।
উম, নাই কিন্তু হেৰি আছিল ন' এক চেন এক চাইছিলো মানে মোৰ ফেভৰেট এক্স এন আৰু হেৰি, ষ্টাৰ।
উম।
এতিয়াতো সেইবিলাক নাই।